উম!
অহ শুনিচানে নে!
অহ শুনিছোঁ কোৱা।
কি কৰি আছা?
আছিলোঁ এনে বহিয়ে গা সা ভাল নাই একদম তাকে বহি আছিলো।
দিয়া তা দিয়া মইও এনে আছো দিয়া। মইও সেই বিচনাতে এনে পৰি আছো। গা টো ইমান ভাল লগা নাই।
অ।
হেৰী এ তোমালোকৰ পিনে বাৰো কিবা হেৰী বোৱা কাপোৰ পাম নেকি।
বোৱা কাপোৰ আমাৰ ফালে তেনেকুৱা টো নাই আগতে সেই বা এজনী আছিলে। বৈ ছিলে কিন্তু এতিয়া। এতিয়া বিয়া হৈ গ'ল। তাৰ পিছত? এতিয়া বেলেগ মানু্হ মই সুধি চাব লাগিব।
অ' সুধি চাবা চোন।
কিবা আছিল নেকি।
অ এই তোমাৰ গামোচা কেই খন মান লগাব লগীয়া আছিলে আৰু যদি পাৰে মানে চাদৰ মেখেলা আমাৰ সেই পিনে আছিলে মই কৈছিলো তেওঁ মানে এতিয়া বেলেগৰ লগাই আছে।
অ অ।
তাই বাকী খিনি অলপ লাহেকে দিলেও হৈ যায় মানে গামোচা দুখন মান লাগিছিলে।
অ' কিবা আছে নেকি অ অ।
মানে আমাৰ এই ভণ্টী জনীৰ বিয়া মই মানে সেই গামোচা দুখন মান দিম বুলি ক'লো তায়ো সেই তেনেকে মান ধৰিব বোলে।
অ', অ,, মই সুধি চাব লাগিব তেনেকুৱা মানু্হ আমাৰ।। ঘৰৰ ওচৰে পাজৰে নাই। মানুহ এগৰাকীয়ে বয় মই সুধি চাম বাৰু কিন্তু সেই মানু্হ গৰাকীয়ে মানে ধেৰ কাম কৰি ফুৰে। দুকান আছে। মেলাই চেলাই যায়, তাৰ পিছতে আৰু ধৰা কিবা কিবি বনাই থাকিলে ঘৰতে ধৰি লোৱা এটা কামে কৰি নোফুৰে মানুহজনীয়ে। ইটোৰ পাছত সিটো মানে? জপিয়াই জপিয়াই কাম কৰাদি কৰে। কিন্তু মানুহজনীক কৰি থাকে। সেয়ে আৰু তেনেকে জপিয়াই জপি তাই ইটোৰ পিছত সিটো কৰে যে? সেই, সেই উন্নতি টোও নাই। তাকেই মই মানুহজনীক সুধি চাম বাৰু
অ, এই দচখন মান হ'লে হ'ব আৰু।
অ', অ'।
মানে এই তোমাৰ বজাৰৰ পৰা কিনিব পৰা যায়, দোকানৰ পৰাই এই দোকানৰ তোমাৰ বোৱাৰ নিচিনা নহয় ন?
উম, উম।
বোৱা কেইখন দিলে অকণমান ভাল লাগে।
অ'। বাৰু মই সুধি চাম বাৰু। মোৰ চাইকেলখন নিজৰও আনিব লাগে তাতে কেতিয়াবা পতককে কোনোবা আলহী ই আহিলে বেয়া লাগে হয়, উম, পতককে গামোচাখন দিবি আমি এতিয়া অসমীয়া হিচাপে হয়নে? গামোচা খন দিলে আমাৰে ভাল লাগে।
ভাল লাগে মানে আৰু কিনা খনতকে মানে সেই বোৱাখন দিলে বেছি ভাল লাগে।
উম, উম। এনেও কিনা গামোচা কিনা বিলাক বেণ্ড কৰি এইবিলাক বোৱাহে লাগে থব লাগে আৰু কিনা বিলাক বেণ্ড কৰিব নেকি? অ' আজি কালি বিভিন্ন ধৰণৰ গামোচা ওলোৱা হৈছে।
উম।
উম
কালি মই তোমাক ফটোএটাত দেখিলোঁ। ফটোখনত কিবা চাদৰ মেখেলা পিন্ধা ক'ৰবাত বিয়ালৈ গৈছিলা চাগে?
অ' বিয়া আছিলে। অ' কাপোৰযোৰা লোৱা দিন হ'ল দিয়া পিন্ধা নাছিলো এবাৰ পিন্ধিছিলো। তাৰ পিছতে
মই মানে সেই বোলো ক'ত কিনিছিলা তুমি? বৰ পছন্দ হৈছে মোৰো।
অ' অ' এ আমাৰ ইয়াতে আমি আকৌ ইমান এই ইমান ডাঙৰ দোকান-চোকানৰ পৰা নিকিনো সৰু সৰু দোকান বিলাকতে কিনো। তাতেই ভাল পোৱা যায় আৰু এ দামবিলাকো তাত অলপ কমত পোৱা যায়। বাকী মানে দোকানবিলাকত কি হয়, দামবিলাক বহুত কয় আৰু সিহঁতে দামবিলাক অ'। দামবিলাক কবয় দিয়াচোন সিহঁত ইমান ইষ্টেণ্ডাৰ্ড দোকান তাত ধৰিলোৱা অ', দোকানখনক ভাড়া হওঁক বা লাইটৰ বিল কিবা কিবি। বিলাক দিব লাগে যে, হয়
বাহিৰতে মানহুও ৰখাই। সেই মানহু বিলাককো টো দিব লাগিব পইচা। এ বহুত দাম হৈ যায়। একেযোৰ কাপোৰে ধৰিলোৱা না, ইয়াত যদি আঠশ কোৱা, তাত পোন্ধঅশ ক'ব।
হুম তো, তোমাৰ এজ মানে কিমান আছিলে ছাগে?
এ বৰ বেছি দামী নহয়, মো আঠ, নশ মান লৈছে।
ইঅ, অহ, অ ভাল লাগিছে কাপোৰ জোৰ, এনেকুৱা মানে চাদৰ-মেখেলা বিলা ভাল লাগে। বাৰু, তেনেকুৱাত, সিমান টো দামৰ ল'লে মানে তুমি দুজোৰ বা তিনি জোৰ লৈ ল
অ', অ', আৰু আজি‌ কালি ধৰিলোৱা কাপোবিলাক ল'লে, এবা বা দুবায়ে পিনহা হয়, তাতকৈ বেছি পিনহিব ভাল নালাগে বা পিনহিবয়ো ম
মন নেযায় মানে সলনি হৈ ন, নতুন-নতুন ডিজাইন আহি থাকে।
সেই ডিজাইন বিলাক খলনি হয় যে, কিন্তু তুমি চাবাচোন আগৰ যিবিলাক পাটৰকাপোৰ, মূগাকাপোৰ আগতে পিনহিউ ই আগতে যেনেকোৱা আছিল এতিয়াও পিনহিলে কিন্তু হেনেকুৱাই ধুনীয়া লাগে।
অ', কিতু এতিয়া বিলাক আকৌ তেনেকুৱা নহয়।
অ' আৰু আজিকালি পাট কাপোৰবিলাকও একদম কিবা পিন্ধিবলৈ সহজ নহয় মানে আ আগ কাপোৰবিলাক ইমান ধুনীয়া, কোমল, মিহি। পিন্ধিলে যিইটো মানে যেনেকে পিন্ধা ধৰিলোৱা, বোৱা কাপোৰ এযোৰ যেনেকে পিন্ধিলে ধুনীয়া হৈ থাকে। এ তেনেকে মানে, এ পাটৰ কাপো কেইজোৰ ধুনীয়া হৈ থাকে।
সমীয়া নিচিনা হ
অ', আৰু মূগা কাপোৰটো, মুগা কাপোৰটো নাজানো আগৰ নিচিনা মুগা ক'বাত পায়নে নাপায় কিন্তু এতিয়া যিটো মুগা কাপোৰ, আ, ইমান ভাল নহয় আগৰ যিবিলাক মূগাৰ কাপোৰ তুমি চুই চাবাচোন এটা
উম, কোমল উম। শব্দ সেই শব্দটো আকৌ ধুনীয়া এতিয়াখিনিত ইমান ভা ভাল নহয়।
অ', তেনেকুৱা পায় যদিও ক'বাত পায় যদিও চাগে বহুত দাম হ'ব।
উম, তাই মাজতে মই তোমাৰ ৰিহা এখন সুধিছিলো, ধ অৰজিনেল একে যিখ খন মানে এতিয়া হে, পোৱা যায় এ সেখনটো তোমাৰ, একৈছশ, পঁচিছশটো পোৱা যায় কিন্তু যিখন একে অৰজিনেল সেখন মোক ধুতে ন' হেজাৰ বুলি কৈছে। এওঁকে একে মানে বোৱাই আনিছা
অহ।
মই তেতিয়া ভাবিছোঁ বা এখন ৰিহা ন হাজাৰ হয়, তে-তে তেতিয়া মুগাৰটো আৰু দাম হ'ব
যোনে পাৰিছে পিন্ধিছে আৰু নোৱাৰাটো তেনেকে কম দামতে কিনি পিন্ধিব লাগে।
নাইকিয়া হৈ গৈছে ন? তেনেকে লৈ থৈ পাৰিলে মানে ভৱিষতে ল'ৰা ছোৱালীক দেখাব পৰা যায় আৰু। আগতে এনেকুৱা আছিলে সেইটো কাৰণে মানে হেইয়া আৰু আজি কালিটো পাট চব মিক্স‌ মিক্স‌ই গৈছে ন আজি কালি পাটৰ নিপিনন্ধেই মানুহে বিয়াটো মিক্স‌পাট, পলীপাট এইবিলাকে তোমাৰ সেই বিয়াৰ মানে মেইন ছেট যোৰেই যি পাটৰ লয় আৰু
অ' মোৰ কিন্তু মেইন ছেট যোৰ মোৰ আগৰ মেইন ছেট যোৰ ভাল পাওঁ। কিন্তু আজি কালি মেইন ছেট যোৰ বুলি ক'লে মোৰ ভাল লাগে কিবা এটা।
উম, ভাল লাগে বগা সাজ যোৰ ভাল লাগে।
ভাল লাগে।
হোমৰ গুৰি
সেইযোৰ জোনে নিপিন্ধক কিয় সবকে ভাল লাগে।
ধুনীয়া লাগে কাপোৰ যোৰ। সেইযোৰ আগৰ হ'ক বা এতিয়া এইযোৰ টো এতিয়া গুনাটো বেছি হৈ গৈছে ন।
উম কিছুমান আছে ভাল নালাগে। কিছুমান আছে ভাল নালাগে কিন্তু কিন্তু কিছুমান চাবাচোন বৰ ভাল লাগে মোৰ যে তোমাৰ কাপোৰ যোৰ তোমাৰ মেইন ছেট যোৰ সেইযোৰ মোক বিৰাট ভাল পাওঁ।
অ'মানে হেৰী তোমাৰ বগাত ৰঙা গুণা আছে যে।
অ' ৰঙা সেইকাৰণে মানে কাপোৰ ধুনীয়া জিলিকে।
উম।
আৰু একেবাৰে বেছি ডাঙৰ ধমলা ধমলী ফুল এইবিলাক
অহ, ভাল নালাগে বেছি মানে অ', এনেকা ফুল গুণ গুণা বিলাক বেছি দি দি দিয়ে যে, ভাল সেইয়া মানে তোমাৰ এডাল এনেকে সূতা ওলাই যোৱাৰ পাছত গোটেই ওলাই যায়।
অহ, আৰু হেৰী চাবচোন এনেও কাপোৰ বিলাক সৰু ফুলৰ হ'লে যিটো মৰম লাগে ডাঙৰ ফুল
ভাল থাকে ন আগতে তোমাৰ এনেকুৱা লাগে আগতে আকৌ ডাঙৰ ফুলৰ বস্তুটো বিলাক বৰ ভাল পাওঁ দিনক দিনে তোমাৰ ভাল নালাগা হৈ গৈ আছে।
অ'- আৰু কাপোৰবিলাক যিমান চিম্পোল হয় যিমান অ'- যিমান চিম্পোল হয় সিমান ভাল লাগে
আৰু মই সদায় কাপোৰৰ কালাৰটো হেই কমতে ভাল পাওঁ।
অ কম কালাৰবিলাকে ভাল লাগে।
এক আৰু ৰঙা কালাৰটো, যিটো ৰঙা হেই ৰঙাটো ভাল নালাগে। অকমান ধৰি লোৱা ৰঙাটো ডাঠ ৰঙা হেইটো ভাল লাগে। আগতে ৰঙা মই ইমান ভাল নালাই নাপাইছিলো। কিন্তু আজিকালি হেই ৰঙাটো ভাল পাওঁ। কিন্তু এই একেবা পাত্‌ তল ৰঙা এটা যে আছে।
অ', ভাল নালাগে মানে ৰঙাটো হ'লে একেবাৰে ডাঠ এটা ৰঙা বা আছে নহয়। যিটো মানে একে উজ্জ্বলি থাকে হেটো লগত ভাল হয়। উম্‌, উম্‌।
তোমাৰ কাপোৰ এজোৰ আছে নেকি তেনেকুৱা ন? কালি আমাৰ বায়ে পিন্ধা কাপোৰযোৰ কালাৰটোৱে আৰু।
অ আছে কি একেই আমাৰ দুই, মানে, তোমাৰ বাৰ কাপোৰ সৈযোৰৰ লগত মোৰযোৰ একেই। খালি মানে তোমাৰ সেই বায়েচ এইবিলাক ব্লাউচৰ ডিজাইনটো বেলেগ, মোৰটো বেলেগ। মই মানে তোমালোকৰ ঘত ঘত তিহাতৰ দিছিলা আগৰ, নিবিলাকে পিন্ধে ন ঘটি হাতৰ।
উম, উম।
মই তেনেকুৱা দিছিলোঁ।
এ আগৰ ডিজাইনবিলাক কেতিয়াবা পিন্ধিবলৈ বৰ মন যায়।
ভাল লাগে, আৰু আ-আৰু চাবাচোন আগৰবিলাক আজিকালি ওলাই আছ যিবিলাক ডিজাইন ওলাই আছে যিবিলাক ডিজাইন ওলাই আছে তুমি চাবা হেইবিলাক আগৰ
আগৰ ডিজাইন। আজ আগতে চব ঘটি হাতৰ আছিলে, হাত দীঘল আছিলে। আ, কলাৰ থাকা আছিলে। আজিকালি আক
কলাৰ থাকা, আকৌ ওলাইছে উম'। আৰু কা' অইন কাপোৰতো চোৱাচোন জিন্‌ছ পেন কিবাকিবি, আম্‌'-আগতে আমি সৰুতে চিপু পিন্ধিছোঁ।
উম উম সেইয়া মা হতে কয় সেইয়া আগতে আগৰ দিনৰ আছিলে
উম যেতিয়া বহল পিন্ধিলোঁ তেতিয়া হে গম পাইছো অহ এনেকুৱা আগতে
পিন্ধিছিলে অহ আগৰ ডিজাইন এতিয়া আকৌ নতুন যে ওলাইছে আৰু মানুহ বিলাক সেইয়া, সেইবিলাকে বহুত ভাল পাই। আমি হলেও, না ভালো লাগে দিয়া।
অ' এনেও আগৰ সেই বস্তু বিলাক ৰখাব লাগে। জীয়াই ৰখাব লাগে। উম
কাৰণ নাইকিয়া হৈ গৈ আছে।
উম!
থাকিলে মানে পিছলেও কব পাৰা যায় যে আমি আৰু আমুকটা যদি পিন্ধি পাইছিলোঁ। অ' আজি কালি তাৰমানে চাবাচোন। ফ্ৰক আগতে ফ্ৰক বিলাক পিন্ধে ন। আজিকালি এইবিলাক নাইকিয়া হৈ গৈছে।
অ'। আগতে আমি সেই স্কু চিলাই চিলাই ফ্রক বিলাক পিন্ধো। আৰু ফীল দিওঁ। ফ্ৰক বিলাকত আহ উম আৰু আগতে বিয়া বিলাকত একে ফ্ৰকৰ পিছ উঠে।
উম। আজি কালি নুঠে। আজি কালি নিদিয়ে। আগতে চুইদাৰ পিছ উঠে।
উম উম। আগতে আমি চিলোৱা ফ্ৰক পিন্ধিছো কিন্তু। উম
ঠিকেই আছে দিয়া এদিন আহিবা আমাৰ ঘৰত।
অ' দিয়া। হব দিয়া। যাম বাৰু।